হেল্ল'
অঁ এ আছো এনে
ভাত পানী খালা আৰু এনেই মইয়ো এনেই আছো
অ
তাকে এফালে ফুৰিব যাম বুলি ভাবিছিলো যাবা নেকি বুলি ফোন মাৰিছিলো আকৌ
অঁ ফুৰিবলৈ কলৈ যাবা
ক এতিয়াতো গৰম দিন ন এতিয়া অৰুণাচল তালে ভাল লাগিলে হ'লে
অঁ এইটোও হয় বাৰু। পাৰি যাবলে।
যাবলে পাৰি ন। এতিয়া তোমাৰ লগৰ বিলাক যায় নেকি?
তাকে সুধিব লাগিব আৰু।
এনেই কোন ফালে যাম বুলি ভাব হৈছে যদি অৰুণাচল যোৱা কোন জেগাত এনে যাম বুলি ভাবিছা মানে।
অৰুণাচল কি বুলি কয়? ইফালে আৰু এটা জেগা। আছিল অৰুণাচলৰ ওচৰতে আৰু।
উম টাৱাং চাং যাব পাৰি টাৱাঙত এতিয়া এতিয়া বাৰু বৰফ নোপোৱা হ'লেও ঠাণ্ডা হ'ব এই ধৰ জেগা। বেলেগ যে বেলে বেলেগ দং চং যাব পাৰি নহলে আনি নি যাব পাৰি স বেগ
অ'।
ভাল লাগিলে হলে মানে সেইফালে গৈ ঠাণ্ডা ঠাণ্ডা।
গৰম দিন যিহেতু। যিহেতু।
উম।
এ অৰুণাচলতে পাৰি।
অৰুণাচল। ভাল নহলে নহলি শ্বিলং যাব পাৰি।
অ
যদি অৰুণাচল, নামচাৰ চাই যোৱা ৰিজৰ্টবিলাকত মজা আছে ৱাটাৰফলবিলাক গা চা ধুব পৰা গ'ল মানে সেইফালে জেগাবিলাকো ভাল। চালিয়া চালিয়া ন। সেইফালে যাব প শ্বিলং ফালে যালেও ভাল লাগিল হ'লে ঠাণ্ডা ঠাণ্ডা বতৰ মজা লাগিলে।
অ'।
এতিয়া কোন কোন ফালে যে ভালকে আলোচনাটো কৰি ল'ব লাগিব গোটেইখিনিয়ে।
উম, তাকে অকলে অকলে যগৈ একো ভালেই নালাগিব।
উম, উম। তাকে কোন কলৈ যায় চবৰ অপিনিয়নটো শুদ্ধ বুলিব, নহ'লে তুমজাং পিক যাব পাৰি এতিয়া।
আহ।
নহ'লে জু'ক ভেলিও ঠিক-ঠিক হ'ব মানে জু'ক ভেল গৈও মজা লাগিব।
অহ।
জু'ক ভেলিত গৈও ভাল লাগিলে হ'লে মানে তিমজাং পিক হওক জুক ভেলি হওক।
তাকে। তিকে তোমাৰ লগৰ খিনিকো কবা।
অ' মোৰ লগৰ খিনিক কম ব তোমাৰ লগৰ খিনিক কবা। গোটেইখিনি যাম কোন ক'লৈ যায়। গতো শুিনি কথাটো পাতি ল'বা। তোমাৰ ল-লগৰ খিনিক তুমি সুধি লবা মোৰ খিনিক মই সুধি ল'ম। কোটেইখিনি মিলাল কথাটো কিহত গলে ভাল হব, কেতিয়া গলে ভাল হব। তাকে গোটেইখিনি কথাটো আলোচনা কৰি ল'ব লাগিব। খোৱা বোৱা থকা মেলা আহা যোৱা। যদি জোকৰ তুমলাং বি হয়তো তেতিয়া ট্ৰেইনত যাব লাগিব যদি দং বেলি, টামাং, আনিন সেইটো চাইড যদি যাম বুলি চবে কয় তেতিয়াহ'লে তই বাইকত যাব লাগিব।
অ', বাইকতে লাগিব আৰু বলে ৰাস্তাও চাগে অলপ বেয়া আছে ন?
ৰাস্তাবলাক মানে গাড়ীও মানে যাব পৰা নহয় মানে।
অ', বাইকত পাৰি আহিব বাৰু।
এতিয়া কোন কলৈ যায় এতিয়া চবৰ লগত কথাটো পাতি ল'ব লাগিব।
অ', তুমিও সুধিবা তোমাৰ লগ লগৰখিনিক
মোৰ লগ খিটিক মই সুধিম, তোমাৰ খিনি তুমি সুধি লবা এনে তোমাৰ কেইজনী মানুউলাও?
হা?
তোমাৰ লগৰ এনে কিমান জনী মান ওলাব?
উম, তাকেই ওলাব চাৰি, পাঁচ মান চাগে।
চাৰ পাঁচজনী মমান ন? মোৰ চাৰি পাঁচটা মান লগক কয়। তোমাৰ কেই এজনী লগৰ ওলাই আহে মোক ক'বা। মই সিমানটা লগৰ এ, উলিয়াই লম মানে। গোটেইখিনি লগৰে যাম ভাল লাগিব।
থাকে। তেনেকে মিলিজুলি যাব লাগিব আৰু।
অম, চবে। এ, মিলি মেলি যাব লাগিব। চবৰ লগত কথাটো আলোচনা কৰিলে বুলিও যদি ধৰা, তোমালোকে তুমজাং যোৱা জৰিত বেছি পাৰ পাৰ্চন থ্ৰী থাউজেণ্ড মানকে খৰচ হ'ব দেই।
অহ।
তাৰপিছত যদি জুকোৰ যোৰা তেতিয়াহ'লে পাঁচহেজাৰ ছয়হেজাৰ মানকে লাগিব।
অহ।
ক'লেও পাঁচ ছহেজাৰমানকে লাগিব তাত।
লাগিবই ইমান কমতনো ক'ত হ'ব।
বোৱা চব মিলাই মেলি মানে। থাকা মেল লা। অহা যোৱা। ইয়াৰ পৰা যদিহ তোমালৰ তাৰপা ধৰি লোৱা এনে টাৱাংৱলে যাওঁতে এদিন লাগিলে।
উম।
তেমানে চেভেন আছে, আমাৰ ইয়াৰ পৰা চেভেন টুৱেন্টি ফৰ কিলোমিটাৰ হয়তো।
অহ।
চবে মান
হ'লেও দুদিনমান লাগিব চাগে।
যাওঁতে দুদিনমান লাগিব।
আৰু তাতে ঘূৰিবও লাগিব ন অকল।
প্ৰথম নাম গৈ ৰেষ্ট কৰিলা, পিছদিনা নম্বৰ পিছদিনাখনৰ পৰা তিনিদিন ঘূৰিলো ধৰিলোৱা এনে,
অহ।
চালো তাৰপিছত চাৰি নম্বৰ দিনাখন থাকি আমি গোটেইখিনি ঘূতিনাম ঘূৰি আহিলো। আহোঁতে দুদিন লাগিলে ধৰি লহ মই খোৱাবোৱাত আৰু কি বেছি ইমানটা খৰচ নহয় বাৰু দেই। এতিয়া, এই হ'লেও খোৱাৰটো ওপৰত ডিপেণ্ড কৰিব থ'ব হয়নে,
অহ।
এনে তোমাৰ মতে ক'ত গ'লে ভাল হ'ব?
হা, হা।
তোমাৰ মতে এনেই ক'ত গ'লে ভাল হ'ব?
মোৰ মতে কি বুলি কয়, শ্বিলঙত, ঠিকেই আছে চাগে জেগাত,
উম শ্বিলং ধুনীয়া জেগা
তে যা ন হলে তাত গ'লে, কি বুলি কয় ভালো লাগিব।
উ ভাল লাগে। অ'।
ভাবিছো যাম বুলি।
ভালে লাগিব তালৈ শ্বিলঙতো ধুনীয়া বতৰ ন'।
অ' তাকে এতিয়া, গৰম দিনো।
উম গৰম দিন লগত ঘূৰিও থাকিব তেখ
অহ
উম এয়া কোন কোন যায় কোন কোন নাযায় চবৰ লগতে কথাতে পাতিব লাগিব আগতে
অহ
উম কি হয় কি নহয় যাব যাব যাব যোৱা নোযোৱাও থাকে নহয় অ কিছুমান মাজতে
অহ থাকে বাৰু কিছুমানৰ অসুবিধা হৈ যায়
এইখনত অসুবিধা থাকে ন যাব নোৱাৰে তাকে চবৰ লগত কথাটো আলোচনা কৰি লও নেকি কোন যায় কোন নাযায় কেনে যে কি হয় তোমাৰ এনে লখিনি এনে ক'ত যাব নিচিনা লাগিছে মানে
মোৰ লগ লগৰ খিনি শ্বিলঙতে যাব তেনেকেই লাগিছে তাতে যাব নেকি সিহঁতেও বোলে যোৱা নাই মানে তাত অহ সেইকাৰণে তাতে যাম যাম কৈ আছে আৰু
শ্বিলঙলৈ ন শ্বিলঙলৈ গ'লে ভালে হ'ব দেই ভাল ধুনীয়া লিয় মানে জা
অ ত েই
মানে ধুনীয়া নো একদম
অ ধুনীয়া আছে বুলি শুনিছো আৰু ময়ো
ভাল লাগিব তালৈ গৈ গোটেইখিনি তাই কথাটো পাতিলে বাজেটটো মিলাই মেলি অহা যোৱাটো কয়
অ তেনেকে মিলাই মেলি পাতি লব লাগিব
উ শ্বিলঙলৈ বাৰু বাছত যাব লাগিব বাা গলে বাইক চাইকো যাব পাৰি
অঁ
এতিয়া বাছত গ'লে খৰচাটো কম হ'ব গোটেইখিনি ধৰি লোৱা তেতিয়া আৰু দুদিনমান ফেকি আহিব পাৰি
অ তেনেকুৱাতে বাছ ম বাছতে যাম নহলে ন
অ কিন্তু তাত বাইকত গৈও মানে ফিল্ডটো বেলেগ এটা পোৱা যায়ানে
হা
মানে বাইক চাইকেল গ'লেও মানে ভাল লাগে মানে।
আহ।
এতিয়া
বাইকত গ'লোও ভালেই হ'ব বাৰু।
গোটেইখিন লগত কথাটো পাতি ল'ব লাগিব, কোন কিহত যায়, কেনেকে যায় বা যাব বিচাৰে
অঁ।
হয় নে? তাকে গোটেইখিনি সুধি মেলি কথাটো পাতি ল'ব লাগিব, পাতি মেলি ক'ব লাগিব। কোন কেনেকে যায় গোটেইখিন লগত ক গোটেইখিনি লগত কথাটো পাতি লব লিব কৈছো কোন কেনে
অ তাকে গ্ৰুপ এটা বনাই দিবা নহলে।
অ হোৱাটছএপৰ গ্ৰুপ এটা বনাব লাগিব, উম উম। ন সুধি মেলি লব লাগিব। যোৱাটো। থাকা টো ত দুদিন তিনদিন মান টো চাৰিদিন মানত থাকিব লাগিবই মেক্সিমাম। মিনিমাম চাৰিদিন মানত থাকিব লাগিব ঘৰিব ফুৰিবৰ কাৰণে।
তেতিয়াহে অলপ ঘূৰিবও পাৰিব ন।
উম, উম, উম, তেতিয়া অলপ ফুব পাৰিব। উম তালৈ গৈ পিনে যদি চাৰিদিন মান থকা নহয় যোৱা নো যোৱা একো লাভে নহব মানে।
অ।
সেইফালে এনে ৱেডাৰটো বেলেগ ন আমাৰ নিচিনা প এনিটাইম গৰমো নহয় ভাল লাগিব মানে তাত থাকেও।
আহ।
গোটেইখিনি গোটেইখিনি মানে কথা পাতিলে লাগিব কি হয় কি নহয়।
সেইটোয়ে আৰু কথা নাপাতাকেনো কেনেকেনো যাবা।
মই তোমাক গ্ৰুপ এডমিন থৈ দিম গ্ৰুতটো তোমাৰ লগৰখিনিক তুমি এড কৰি দা মোৰ খিনিক মই এড কৰি দিম।
আহ।
কথাাতটো গোটেইখিনি মিলাই লম। কেতিয়া গ'লে ভাল হ'ব এনে এনেই অ কেতিয়া মানে গ'লে ভাল হ'ব। তোমাৰ মতে।
ত গৰম হতে যাম নহলে এতিয়াতো চবে পৰীক্ষা চৰীক্ষাত দিব তাৰপিছতহে বন্ধই দিব ন স্কুলো।
জুলাইত গ'লে ঠিক হ'ব ন, জুলাই তে যাওঁ তেনেহ'লে ন গোটেইখিনি।
অ চবৰে বন্ধও হ'ব তেতিয়া স্কুল কলেজ সেইবিলাক আৰু।
মাজত যাব লাগে মানে।
অঁ।
জুলাই ধৰি লোৱা দহ পোন্ধৰ তাৰিখ মানে গ'লে ভাল হ'ব মানে।
আহ।
হয় নাই?
তেনেকুৱাত ততে যাম নহলে দশ পোন্ধৰত তাৰিখ মান
উম উম দশ পোন্ধৰ তাৰিখ মানে গলে মানে ভাল লাগিব তাত গোটেইখিনি ৰাজ গোটেইখিনি গলে মানে কিবা এটা মানে ফুৰিয়াৰ লাগিব আৰু যদি কোনোবা এটা মাজতে নোযাোৱাওঁ কৰি তেতিয়া বেয়া লাগিব নহ
অঁ সেইটোও হয়।
উম তাকে মই গ্ৰুপটো বনাই মেছেজটা দি দিম তোমাক গ্ৰুপ এডমিন দি দিম তুমি লগৰখিনিক এড কৰি দিবা তোমাৰ
অঁ হ'ব।
অ হ'ব দিয়া।
অঁ হ'ব দিয়া।